হেল্ল' অ এয়া বহি আছো। আপুনি?
মই এ বহী তামোল অকণ খাই আছিলো।
অ এতিয়াই খালে যে ভাত পানী খালে নেকি?
নাই খোৱা, মেগী খালো মস্ত হাঁহৰ দিম এটা সতি।
অ মস্থ নে?
উম আধা কেজি মান হ'ব দিম আহ
মাস্থ হাঁহৰ দিম ক'ত পালে?
এই আমাৰ যে তাঁত বাইদেউ যে নুনীবাদ তাত কাপোৰ যে লগাইছে বাইদেউৱে দিছে।
অ এটা হাঁহে দিম পাৰি আছে নেকি?
অ।
কেইজনীনো হাঁহ?
সিহঁতৰ হাঁহ ডাঙৰ তিন চাৰিটা মান হ'ব নেকি জানো, চাৰিটা আছে লে দিম মই তিনিটা লৈ আহিলোঁ, এনে পাৰি থাকে সিহঁতৰ। উম আমাৰ লৰালে এটা দুটা দি থাকে নহয়
উম।
কেতিয়াবা লৈ আহে নিজে সেইটো সেইবোৰ লৰাক খোৱাবলৈ দিবি বুলি।
অঁ।
আমাৰ দাদাই মাছ চাবলৈ গৈছিলে পালে কেইটামান।
অ সেৰি ডাঙৰনে সৰু?
ডাঙৰ মাগুৰ এটা পালে পোন্ধৰ কেজিমান হ'ব।
অঁ।
তাৰ পৰা কাৱৈ গৰৈ তেনেকে।
পোন্ধৰ কেজি নে তেতিয়া হ'লে ভাগ কৰিব পাৰে দেখোন।
নাই আমাৰ মানুহ হলে আতিবহে তিনটালে।
পোন্ধৰ কেজিমান মাছ অকলে খাবনে?
অকলে খাম অকলে খাম।
উম নাপায় নাপায় অকলে খাবলে।
উম তোমালোকৰ খোৱা বোৱা।
আমাৰ খোৱা বোৱা হেৰি কি বুলি কয় ভাত বনালে খোৱাহে নাই কাৰেণ্টটো নাই যে।
অ কিহে বনালা?
ভালপৰা পাৰ পোৱালি এটা আছিল তাকে নমাই পেলাই বনাই দিলে আৰু।
পাৰ পোৱালী।
হুম
উ তাতে চাবা গৰমটো বেছি উম হ হুম
উম।
পকা কঁঠাল আছিলে খালাহেঁতেন নেকি?
পকা কঁঠাল নেখাওঁ অ। ইমান ঠাণ্ডা। ঠাণ্ডাটো হেৰি যে সেইকাৰণে খাবলৈ মন নাই।
নাই মোৰো ঠাণ্ডাতহে মোয়ো ঠাণ্ডাত বেয়া পাওঁ মই গৰমতহে ভাল হয় এতিয়া ঠাণ্ডা যে সেইকাৰণে খাওঁ আৰু
উম এনেকুৱা ঠাণ্ডাত খাব নোৱাৰি।
তাকেহে।
সেইবিলাক গৰমত খোৱা বস্তু হে ঠাণ্ডাত খোৱা বস্তু নহয় নহয়
তাকেহে ভাত পানী খাহে কি? তাৰপৰা মাহঁতৰ তাতে পানী কমিলে নে পানী বেছি হৈছিলে বুলি কৈছিলে নহয়।
নাই কমা নাই কমা। পানী আপোনাৰ বাঢ়িছে কিবা এনে কিবা এটাই পানী এৰিছে বুলি কৈছে।
নেপকোৱে।
অ নেপকো নে কি এটা বুলি কৈছিল।
ঐ তুমি খৰিচা খোৱান নাই ভালকেহে সুধিছো?
খাওঁ খাওঁ।
হেৰি আছে নাই তোমালোকৰ ৰুকনি আছে নাই?
আমাৰ ৰুকনি নাই হেৰিহে পিহনা দিহে পিহে।
সেই পিহনা কথাই কৈছো এই যে আম চুচে যে ফুটা ফুটা সেইখন আছে নাই?
আছে আছে অহ'।
অঁ' মই মই যামচোন এখন আনিবগে লাগিব মই খৰিচা এটা আনি পিচিম বুলি ভাবি আছোঁ। অঁ' কিন্তু মোৰ সেই বস্তুটো নাই।
আছে নিবহি আকৌ।
উমঁ। আনিবগৈ লাগিব। সেই আনি পেলাই এটা গাজ পিচিম।
অঁ' কিনি আনিছিলে নে কি?
হা?
কিনি আনিছিলে নে আপুনিহে কৰ পৰা আনিছিলে?
নহয়, আমাৰ ঘৰত ভুলুকা বাঁহ আছে নহয়।
অঁ' উমঁ উমঁ।
তাৰ পৰা গাছ এটা কাটি আনিম আকৌ সেইদিনা ঘৰলে দুটা কাটি পেলাই দি পঠিয়াইছোঁ।
অঁ। আমবিলাকত নাই যে সেইকাৰণে সুধিছোঁ।
অঁ' আছে আমাৰ তাকে মই সেই খৰিচা বনাই বিকিম নেকি।
অঁ' ন মানুহে সচাকে নেখায়নো কি হনে। সেই বাঁহৰটো চাবলে গ'লে হয় নহয় বাৰু সেই বাঁহ টোতো ডাঙৰ হ'লে কিমান কাম কৰে, সৰুতে গাছ খায় এতিয়া এই আপুনি জলকীয়া আগ ভাজি খাই পাইছে নে নাই?
কি ভাজি?
জলকীয়া আগ।
জলকীয়া আগ ভাজি নাই পোৱা।
ইমান ধুনীয়া লাগে খাবলৈ নহয়, কি কৈছো আপোনাক।
সেইটোকে, সেইবোৰ খালে অপকাৰ নকৰে এনেই এনেই বন বন পাচলিৰ লগত চ'ব তুমি দি দিব পাৰা। এই তোমালোকৰ ঘৰলে যে অলপ দিনৰ আগতে গৈ ছিলো, ফুল এবিধ যে আনিছিলোঁ মই উঘালি পেলাই তুমি যে কৈছিলা সেইয়া সোধ পোছ নাই নিজে নিজে নিলে বুলি।
আহ' আহ'।
বস্তুটোও ভাল লাগে চব্জি বনাই খাবলৈ।
অঁ। মই কেনেকে মানে সেই এবাৰ সেই বৌয়ে মানে মই আমাৰ পুৰণা কোপালে স্কুলত পঢ়ো নহয়। তাৰপিছত আহিছো বৈয়ে ক'লে ভাত কেইটামান খা মানে সেইদিনাখন স্কুলতো নোখোৱালে। তাৰ পিছত বোকে ঘৰতো খাই নগলো বৈয়ে ক'লে ভাতকেইটা মান বোলো দিয়া খাওঁ মই কিবা এটা ভাজি লওঁ ভাজি দিওঁগে। তাৰপিছত আৰু মোক খোৱা মোক খাইছো ইমান ধুনীয়া লাগিছে খাই বৈক মানে খুজি খুজি খাইছো। তাৰপৰা বৈয়ে পিছত অঁ তেলে তেলে আলু এটা দিছে মিহি মিহিকৈ কুটি তাতে।
উমঁ।
পুৰা তেল মানে আৰু একদম পুৰা আপোনাৰ। সেই তাৰ পিছত মই বোলো সেই মই সুধিলো মই মানে কি বস্তুনো বৈ এইটো কি সে শাক নো। তাৰপৰা বৈ প্ৰথমানে নাইক পিছে লাগীছে বোলে জলকীয়া ইমানে ধুনীয়া বনাই পিনে
ভাল ন ভাল লাগে চব খাব পাৰি। ল'ৰা সাৰ পাই আছে।
উম ল'ৰা শুৱাই নাই।
অ
আমনি লাগি আছে চাগে দিন গৰম এইটোহে আৰু কাৰেণ্ট নাই চাগে আমনি কৰিছে। কাৰেণ্টটো নাথাকিলে তোমালোকৰ চাৰ্জাৰ লাইট নাই জানো?
চাৰ্জিং লাইট এটা আছিলে আপোনাৰ বেয়া হৈ গ'ল, এতিয়া আকৌ আপোনাৰ পাঁচশ টকাৰ অৰ্ডাৰ দিছে ফ্লিপকাৰ্টত।
অ।
এ সেইবিলাক বেছি দিন নাযায় অ।
আমাৰ জানানে এই আমাৰ এনেকুৱা এল ই ডি লাইটৰ নিচিনা চাৰ্জাৰ লাইট উম নশ দি দুটা আনিছিলে
অ।
ছোৱালী তুলনি বিয়াতে তুলনি বিয়াৰ দিনা ৰাতি
অ এতিয়ালৈকে আছে নে?
আহ এতিয়াও ভাল হৈ আছে।
আমাৰ সেই আমাৰো তেনেকে লাইটে বিলাক জানো পাই
তাকেহে। এ কিছুমান বেয়া হৈ যায় পতকে কিছুমান ভাল হৈ থাকে।
উম সেইটো
কিছুমানে বহুত যায়। আমাৰ এতিয়া সেয়া তোলনী বিয়া ছোৱালী তুলনী বিয়া অনা এটা ছোৱালী ফাইবত থাকোতেনে বিয়া হৈছে।
আহ।
তেতিয় পৰা চোৱাচোন এতিয়ালৈকে ভালেই হৈ আছে নহয়।
উম মই সেই কেলে আপোনালোকৰ ছোৱালী তুলনী বিয়া খাইছো নহয়।
পাইছিলা জানো?
অ তু
হে
অ।
পাহৰিলোঁ।
আপোনালোকৰ ছোৱালী তোলনি বিয়া খাই আছো মই।
তেতিয়া তুমি নতুন নেকি অ।
নতুন মানে মই এবছৰমান হৈছে।
অ তোমাৰ অহা কেই বছৰ হ'ল বাৰু এতিয়া?
মোৰ এতিয়া প্ৰায় পাঁচ বছৰ হ'ল।
পাঁচ বছৰ?
উম মই একৈছত আহিছো।
একৈছ চনত? অ অ।
একৈছ একৈছ চনৰ বহাগত আহিছোঁ।
উম।
আপোনালোকৰ এই ঘৰটো হেৰি বন মানে হেৰিয়তে কেলে আপোনালোকৰ এতিয়া যোন কোনোত ডাইনিং আছে এইফালে সেইকন সেইকনত খোৱা বোৱা কৰি দিছিলে।
অ হয় হয় ঠিক ধৰিছা। তোমাৰ স্মৃতি শক্তিয়ে তোমাৰ স্মৃতি শক্তি আছে। পঢ়া-শুনাত ব্যৱহাৰ কৰা হ'লে বহুতখিনি উপকৃত হ'লাহেঁতেন।
তাকেহে নকবি আও।
বাহিয়া চাপ পৰিলে মানে।
উম, আপ্ উম। আপোনালোকৰ এই বান্দাকনৰ পৰা চোতাললৈকে বহা-মেলা কোৱা হৈছিলে।
অঁ, এই লকডাউনতে অঁ, হয়টো আক' লকডাউনতে। ওঁ, ওঁ লকডাউন
আপোনালোকৰ যে এই পেহী এজনী যে আছে আমাৰ তাত সিহঁতিও আহিছিলে।
অঁ, অঁ।
মই সিহঁতকো লগ পাইছোঁ বোৱাৰীয়েকক, আপোনালোকৰ পেহীক।
উম, ওলাবাচোন এবাৰ। যাম। তোমালোকৰ ঘৰলে আমাক নিবা আক'। টম টম এখনকে লৈ গোটেইকেইজনী যাম এদিন।
ওলাব ওলাব চাইত চাইত চাইত ওলাব ওলাব জেঠীটো কৈছে।
অঁ, ওলাম যাবলে মন যায় নহয়, গাওঁ ফুৰিবলে। ওলাবা, যাম এদিন চাই আহিমগে ঘৰখন।
উম।
এসাঁজ খাইওঁ আহিম ন'?
দৈ গাখী, হেৰি কোমৰা চাউল।
দৈ গাখীৰ, কোমল চাউল হ'লেও হ'ব। আমাৰ কিবা এটা হ'লেই হ'ল আৰু আমাৰ ইমান
কোমল চাউল খাব জলপান। নহ'বা জলপান উম, ওঁ।
ফুৰাবোৰহে মেইন, খোৱা-বোৱাটো মেইন নহয়।
হ'ব, শুদাই নকাই এসাজ খাব আও। শুদাই - নিকাই এসাজ খাব আও।
অঁ, সেইটোৱে। ওচৰৰ হেৰি আশে-পাশে বোৱাৰী বিলাকৰ ঠিকে আছে নে?
আছে, আছে অঁ। এ মাক ঘৰলে গৈছিলে আহিছেহে।
অঁ, অঁ। তাপা হেৰি সিফালৰ ঘৰ, সিফালৰ ঘৰ।
হেঁ? ভালেই। মোৰ পত্ৰ চাবলৈ গৈছিলে গুটেইবোৰ টম টম লৈ আহিছেহে অলপ আগত।
অঁ।
মই ঘৰৰ ভিতৰত থাকোঁ যদিও খবৰ-খাতিবোৰ লৈ থাকোঁ নহয়।
লৈ থাকে অঁ। ভালে হৈছে ভালে হৈছে লৈ থাকিব লাগে ইঘৰ সিঘৰ হয়, নহয়? ওচৰ- পাজৰ মানু্হ।
অঁ।
ঠিক আছে তেতিয়া হ'লে অ'।
অঁ, ঠিক আছে হ'ব দিয়ক।
অঁ, অঁ।